হেল্ল' অ'। ক'ত আছা?
এ মই ওলাই আহিছিলো এইবাৰ কোৱা।
অ ওলাইছা নেকি ঘৰত নাই মানে
কিছু নাই তুমি ক'ত?
মই এই এনেই ওলাইছো আমণি লগা লাগিছে ঘৰত থাকি থাকি।
অ
তাকে বাকী খোৱা-বোৱা কৰিলা নে নাই
খোৱা বোৱো খালোঁ তুমি
মইও খালোঁ তাকে ওলাইছোঁ খাই কৰিয়ে
বাকী খবৰ খাতি
খবৰ খাতি আছোঁ আৰু দিয়া উম ভালে-বেয়া মাজতে এই কাম চাম নাই মানে পইচা এতিয়া ঘৰৰ পৰা এনি টাইম খুজি থাকিব নোৱাৰি টেনচন পুৰা
উম, একেই বাৰু, মই তোমাৰ কৰি আছোঁ কিন্তু দৰমহাই পোৱা নাই। মাহৰ লাষ্ট যে, অহা মাহমানত পামহে।
অ-অ আচ্ছা তাকে
বাকী, এতিয়া কি কৰি আছা তুমি?
এতিয়া মই এই, তোমাৰ লগৰ এটা দোকান এখন আছে, তোমাৰ এনেকুৱা আউটফিট টৰ
অহ
তাৰ দোকানতে তোমাৰ কৰি আছোঁ।
উম, উম, উম। মই, এই তোমাৰ গেৰেজত কৰি আছোঁ।
গেৰেজত কৰি আছা ন', মেকানিক? অ মোৰ তোমাৰ তাত কিয় চেলাৰী ভালনে?
এ, মাহে পোন্ধৰ হাজাৰ।
মাহে পোন্ধৰ হেজাৰ তেতিয়াহ'লে আছে নেকি? কি আৰু পোষ্ট মোৰ মানে এইটো জপ কৰি আছো মানে তোমাৰ মাহে তোমাৰ বহুত কম দিয়া মানে, নোপোচাই
কি ম তোমাৰ নলেছ আছে নাই আকৌ?
মই মটৰট মোৰ নাই, মোৰ লাইটৰহে আছে, সেইটো কাৰণে, এতিয়া মটৰ মেকানিকৰ তোক ধৰ, তাৰ ভিতৰতো গাড়ী ৱেৰিং-চেৰিং থাকে ন?
উম।
অ', সেই ৱেৰিং-চেৰিংখিনি কৰি দিব পাৰিম।
অ', ৱেৰিং-চেৰিংখিনি, তাৰপৰা এই, সৰু-সুৰা ৱেৰিং সেইবিলাকতো চবে পাৰোঁ বাৰু ময়ো জানোৱেই
অ', হয় নেকি?
উম, তেন্তে তুমি ইলেকট্ৰিচিয়ানৰ দোকানত সোমাব লাগিব।
অ', তেনেকুৱা হ'লেও হ'ব, তুমিও মোক কোৱা সুধি কোৱা হয় ভাল আছিল কেতিয়া কেতিয়া কি
উম, সেনেকা দোকান আছে বাৰু দেই, মই সুধি দিব পাৰিম বাৰু
অ', তুমি মোক সুমুৱাই দিবাচোন, এইটো কি, মানে পইচা বহুত দৰকাৰ হৈ আছে জানা
উম পইচা কাক নালাগে বাৰু চবকে লাগে।
অ', সেইটোৱেই, কিন্তু, মানে এতিয়া চলিবৰ কাৰণে একো উপায় নোহোৱা নিচিনা হৈ গৈছে।
উম।
এতিয়া মানে কি ক'ম আৰু মানে ক'বলৈ
তুমি পঢ়ি আছিলা যে এইল কলেজ।
কলেজ মই তোমাৰ কমপ্লিট হ'ল নহয় আই টি ইলে
এ কিমান নকওঁ বি এ নকৰিলা নেকি?
হা - হা ভিয়ে তোমাৰ নাই
অ'হ।
বি এ টো কৰিম ভাবিছিলো, কিন্তু আকৌ এইফালে ঘৰো চলাব লগা হৈ আছে যে, পইচাটোক অকমান দিগদাৰ হৈ যায়।
উম তোমাৰ বি এ কৰিলো খালি এক্সাম দি আছো এতিয়া তোমাৰ ফিফ্ট ছেম। পালোহি।
ফিফ্ট ছেম পালাগৈ ন? কেনেকুৱা এনে তোমাৰ টাইম মিলাব পাৰি নে?
আহম বাহম মই এক্সামহে দিওঁ, বাকী তোমাৰ ক্লাছ ইমান নাযাওঁৱে বাৰু। ঘৰতে
কি অ' তোমাৰ অপেনত লৈছা নেকি?
নহয়, নৰ্মেলে।
নৰ্মেলতে ন?
টাইমে নিমিলে মই কাম কৰি খাইছো আকৌ তোমাৰ সেইকাৰণে একজাম খিনি দিলে ছুটী লৈ লওঁ আৰু।
অহ - অহ। তাকে এ ঠিকেই আছে বাৰু এইটো কি বুলি কয় ইমান ধুনীয়াকে যদি তুমি টাইমটো ধৰ তোমাৰ মিলি আছে তুমি তাতো গৈ থা
উম, বাকী কম্পিউটাৰ শিকিলো বাৰু কম্পিউটাৰ জব পালে এনেকে জনাবচোন।
অহ, কম্পিউটাৰে শিকিছা ন।
উম। এ ক'বাত তেনেকে ওলাই নহয় পষ্ট চচ। কিবা পালে কবাচোন মানে কষ্ট হয় ইয়াত মেকানিকৰ দোকানখনত।
অ'হ হয় বাৰু কথাটো, সেয়া কষ্টটো এতিয়া চবতে নক সেইটোয়ে কষ্ট এতিয়া চবতে আছে, মই চোৱাহে ৰাতিপুৱা নটা বজাত যাব লাগে ন টা বজাত গৈ পেলাই আকৌ সন্ধিয়া তোমাৰ চাৰে দহটা মানলৈকে থাকিব লাগে, থাকি কৰি লৈ তোমাৰ পাও মাত্ৰ চাৰে ন হাজাৰ হা তাৰ পিছত ভাবা কিমান হেৰি টো কাৰণে কষ্ট মানে বহুত আছে মই তাকে অকণমান ভাবি আছিলো, ধৰ তোমাৰ চাৰে দহটা এঘাৰটা মানত তাক ধৰ কাম যাব পাৰা আৰু ধৰ সাতটা আঠটা মানত ধৰক আঠটা বজাত খতম হৈ যোৱা তেনেকুৱা কাম এটা চাই আছিলো।
অহ ময়ো তোমাৰ মানে পালে জনাম বাৰু এনেকে পাই থাকো।
অহ।
খবৰ চবৰ দিয়ে ক'বাত ল'ৰা লাগে এনেকে। নেকে তেনেকে দিছো বহুতক বাৰু এনেকে লগৰ পোৱালি সুমুৱাই দিছো। উম। মাজতে তোমাৰ হেৰিত ওলাইছিলে এনেকুৱা দোকানতে, তাৰপিছত মই মলত সোমোৱাই দিছো দুটাক। ওলাই থাকেতো পোষ্টবিলাক চব মাথা বিচাৰি থাকিবা। সুধি থাকিবা যাকে তাকে চিনাকি থাকিলে।
সুধিব লাগিব এইটো কি বুলি কয় মানে কণ্টেকটো কৰি থা কিলেহে পোৱা মানে বেছি ভাল চান্স থাকে আৰু।
আহ বাকী তোমাৰ গাড়ী চাৰি আছে নে নাই?
গাড়ী চাড়ী মানে মোৰ এ আছিলে আগতে এখন ইচ স্কুটিত দিঅ, তাৰপিছত এতিয়া বেচিলো এতিয়া বাইক এখন লোৱা ধাণ্ডাটো কৰি আছো এই এতিয়া যদি টাইম মানে পইচা চইচা মিলি যায় তেতিয়য়াহ'লে বাইক এখনকে ল'ম মানে।
অহ।
সেয়াই আৰু।
অহা যোৱা কৰিব নিজৰ গাড়ী থাকিলে তেতিয়া দেৰিলেকে ৰাতি দেৰিলেকে হ'লেও কাম কৰিব পাৰিবা।
অহ সেইটোৱে। অহা যোৱা সেইটোৱে মানে এতিয়া এইকেইদিনতে লোৱা কথা হৈ আছে বাৰু আহি যাব এসপ্তাহ ভিতৰতে গাড়ী লৈ লম মানে কথা পাতি থোৱা আছে। তোমাৰ এই আৰ ওৱান ফাইভ যে ভিভ
অ', ঠিকে আছে বাইকখন মাইলেজ দিয়ে বহুত।
অ', মাইলেজ চাইলেছো ভাল আৰু মানে ভালো দেখি শিকিবও ভাল লাগে কিবা এটা। আৰু পইচাটো মানে মিলে মানে ধৰ বাইকৰ ভিতৰত কিবা এটা ভালো লাগে আৰু মাইলেছো দিয়ে, গোটেইখিনি চাইছো কৰিছো। কাৰণে লৈ লওঁ আৰু।
লৈ লোৱা সেইখন ল'লে ভালে ৱান ফিফটিফাইব‌ চি চিৰ আৰু মাইলাছো। দিয়ে লুকটো ভাল, খালি অলপ লং জাৰ্ণিত তোমাৰ হাত, হাতত দুখ পাবা আৰু কঁকালত।
কিয় বেয়া নেকি?
মানে ৰাইডিং পজিচন টো তোমাৰ হেৰি যে, এনেকা শুই লৈ পেলাই চলাব লগা নিচিনা যে
তটো কাৰণে তেনেকুৱা অ', সেইটো হয় বাৰু মানে তোমাৰ ম মিলাই কৰি যদি যাওঁ তেতিয়া হলে কথা নাই, অকলে গলে অকমান হেৰি হ'ব আৰু
অ',
এ তাকে, মই তাকে মানে এতিয়া ভাল জনা পোৱালি তোমাৰ এটা ল'ৰা আছিলে সমীৰ বুলি। তাৰপিছত তাক মই মানে কৈছিলোঁ। কথা খিনি মই সুধিলোঁ কৰিলোঁ, সি মোক ভালকে বুজাই দিলে কি ললে ভাল কেনেকুৱা মাইলেজ টো। কথাও কলে মোৰ মানে এইপিনেত মানে এইবোৰত ইমান এটা জ্ঞান নাই।
উম,
সি বুজাই কৰি দিলে আৰু যে কোনখন ল'লে ভাল কি কথা কেনেকে হেৰি তাৰ পিছত এতিয়া মানে মই জিতিখনো ভাবিছিলোঁ, কিন্তু এতিয়া মই এনেক কে কাম-চাম কৰি লৈ তোমাৰ মাইলেজ বোলে
তেল বহুত খায়।
অ', বাৰ বা এঘাৰ তেনেকেই দিব বোলে, তাৰপিছত বাৰ এঘাৰ যদি দিয়ে তেতিয়াতো মোৰ তাৰ লাগে যাওঁতে, এদিনত তোমাৰ তিনি কিলোমিটাৰ হৈ যায় তিনি চাৰি কিলোমিটাৰ চাৰি কিলোমিটাৰ চাৰি কিলোমিটাৰ আন কিলোমিটাৰ মানে মোৰ তোমাৰ তেল মানে তোমাৰ মানে তাত ছশ সাতশ টকাৰ তেলে যাব।
অ'। অ', মই তোমাৰ কাৰ এখন ললো নহয় মাজতে।
কাৰ ললা নেকি?
উম ললোঁ।
অ'।
তোমাৰ হেৰি ললো এ নৰ্মেল কাৰ এখনে ছুইফট খনেই ললোঁ ছেকেণ্ডহেণ্ড।
ছেকেণ্ড হেণ্ড ছুইফট ল'লা?
উম।
অ'। তাকে কি, উম ভাল নে এনে তোমাৰ চলাব?
ভালে, ভালে, ভালে আৰু কিনো আৰু বেয়া হব। চাইচুকীয়া ধুনীয়াকে ঘৰত মানুহ চানুহ লৈ যাব পাৰি ন।
অ', হয় চুইপ তোমাৰ নিউ মডেলখন নে পুৰণাখন?
পুৰণাখন নতুনখন ভাল নালাগে।
পুৰণাখন ন?
উম, উম।
অ', তে ভালে আছে কি কালাৰ ল'লা?
তোমাৰ সেইখন চিলভাৰ কালাৰখন
চিলভাৰ কালাৰ ন? অ তাকে সেইটো কি বুলি কয় চিলভাৰ কালাৰটো বৰু ভালেই লাগে
অ
মানে ধুনীয়া আৰু তোমাৰ কমফৰ্টেবলো মানে ধৰ দূৰৰ পৰা লুকতটো আহে আৰু মানে মই আমাৰ মাহি সেতৰ ঘৰত আছে সেকানে চাইছিলো চাওঁতে এইটো কি বুলি কয় তোমাৰ ভালে লাগিলে বহিও ভাল লাগে তোমাৰ তাকে মানে আমাৰ ঘৰটো চুইফ্ট খনে ল'ম বুলি কৈছিলে তাৰপিছত এতিয়া ধৰ পাপা ধৰেই পেঞ্চনৰ পইচা কেইটাৰে জমা কৰি থৈছিলে কিবা তেনেকে ঘৰ চৰ বনাম বুলি পিছে ত এতিয়া ত মানে ঘৰটৌ মানে তোমাৰ কি হ'ল এনেকে চাত ঢালিছিলো ন এতিয়া চাত ঢালা হৈ গ'ল। এই ৰুম কেইটা বনালেই হৈে যাব তাৰপিছত বাকী যি কেইটা আছে তেনেকে মোৰ কিবা এটা মিলাই কৰি মানে তেনেকে ভাল গাড়ী এখন একে লোৱা দান্দা মাৰি আছিলো মানে য'ত ত'ত ধৰ নিজৰ মানুহৰ ঘৰলৈকো যাবলৈ কৰিবলৈ সহজ হয় ন
তোমাৰ এইটা তাত তিয়াগ যে
আটা তিয়াগু কন মোক এটা ভাল নালাগে।
কিন্তু ভালে গাড়ী খন ভাল তোমাৰ লুকতটো ভাল নালাগে কিন্তু তোমাৰ তমাৰ গাড়ীখন ঠিকেই আছিলে
অ নহয় মোৰ মানে কি মানে মোক কেনেকুৱা লাগিছিল যোনা আৰ্টিকা টাইপৰ লাগিছিল মানে ধৰ বাজেটটো কম আৰু ধে অ চছেভেন চিত। তাৰ তেনেকুৱা
ছেভেন চিটাৰ অলপ দামটো বেছি পৰিব আৰু
অ মানে এতিয়া ঘৰৰ ফেমিলি মানে বত্তাহতো তমাৰ মানে
অ হেৰি মোৰ তাত এখন আছিলেনোবা নেকি
কি কাৰনিভেল
ক্ৰিয় কাৰেন্ঞ্চখন ন অ অ অ ক্ৰিয় কাৰেন্ঞ্চখন অ কিমান পৰিৱেশত
দামটো তোমাৰ হেৰি মান পৰিব তোমাৰ সাত আঠ মান পৰিব
সাত আঠ
অ। আ কেক চু মানে সুধিব লাগিব সিমানৰ ভিতৰত পৰিব চাগে মোৰ দামটো সুধা নাই
অহ। তুমি মোক কিয় কাৰখন সেখন ভালেই সখনো মাইলেজ তোমাৰ ভালেই দিব
মাইলেছ নাজানো দে চলাই পোৱা নাই মই গাড়ীখন। কিন্তু এই লগৰ এটাৰ সিদিনাখন কৈছি তোমাৰ এনেকুৱা এখন আছে বুলি কাৰণ বে
তাকে অকমান ভাল মাইলেজ দিয়া লাগিছিলে।
ভাল মালেচ দিয়া তুমি তেতিয়া মাটিৰ চুজুকি ল'ব লাগিব কিবা আৰ্টিকাখনে ভালেই হ'ব
অ তাকে ভালেই হ'ব গম পাইছো তাকে ৰখা মই চাই কৰি লওঁ
অঁ অঁ
কি হয় মানে পইচা যদি মিলে বাৰু মই তোমাৰ লগক কথা পাতিম ন।
অ, অ, বাকী খোৱা বোৱা কৰিলানে নাই।
তোমাৰ
মই খালোঁ ওলাইছো এতিয়া
অ'।
বাকী ক'বা।
মই মানে তোমাৰ এইয়া এতিয়া এই এইটো কামটো বিচাৰি আছো ন। কামটো বিচাৰি থকা কাৰণে মোৰ ৰখা টেনচন মানে খোৱা বোৱা এইবোৰ খেলি মেলিয়েই হৈ আছে। মানে এতিয়া আকৌ তোমাৰ কাম এটা পাইছো। মানে এনেকুৱা মানুহ আছ ন এনেকুৱা চাউন্ড আছে তাকে চলাবগৈ লাগে। অপাৰেটৰ মই আকৌ অপাৰেটৰটো শিকি আহিছিলো যে তাত এই এইটো কি বুলি কয়
উম দিয়া পিছে ন। তুমিও যোৱা মইও এইফালে যাওঁ মানে। অ'। হ'ব দিয়া। অ, ঠিক আছে। উম।